জল্দি উথুন
অ, কি কৰিছা?
এনেই বিছনাখন চাফা কৰি আছো। কিবা এ স্কুলৰ কিবা দিছিল। হা হা। পাগলা হৈছা নেকি? ইমান ইমান সোনকালে কোনে শুৱে? আমি গাঁৱত নাথাকো, আমি গাঁৱত নাথাকো।
অ, বঢ়িয়া বঢ়িয়া।
এই কি কয়? এই কিবা বনাই আছিল মানে। দিছিল ভণ্টিক। এ চেছ। চেছ। উম, কৈ দিলো নহয়।
বনাই আছে নহয়।
এ তইও পাগলা এটা।
অ, গম পাইছো দে অ। এ হ'ব দে একো নাই। তাৰ পিছত ক?
সেইট এইবোৰ কিবা বনাই আছে। এই তাকে কাগজ চাগজ কাটা কাটি কৰি আছিল।
উম।
সেইবোৰে চাফা কৰি আছো।
অ।
দুচকুৰে এৰ তুমি মোৰ হে। সুধি কিনে বৰ সেই লাগিল।
কি শুনি অ অনা। মোৰ নিজৰ চখ লাগছি তাইৰ কি হ'ব? মই সেইটো ভাবি আছো?
ভগৱানে তাইক ৰক্ষা কৰক।
তাকে ত'।
তাইৰ যে সাপ্তাহ ভাবচে সপায়। এ ক'বাত গুচি গ'লে আৰু কেতিয়াও ঘূৰি নাহিম এখন ঘৰত।
সদায় সেইটোৱে ভাবিছোঁ সপাই। মই ভাবই দিছ দেখো আমি আমিয়ে ভাবি আছো, আমি কেইটা নুঠো। অ।
একদিনতে গুচি গৈছে নেকি পুৰা?
অহ পুৰা উহ আহ। অ তাইৰ মানুহ গম পাব লাগে, উম এনেতো গম নাপোৱা নহয় গম পাইছে। মানে এনেকা জাগাতোতো নাথাকে। তাৰচোন আকৌ তহঁতৰ নিজৰ হিচাপতে মানুহ থাকেচোন।
সেইটোৱেটো কেচ। কথাতে ওল হে
সেইটো এটো অ, আটাইত মাজত আছে আমাৰ ইটো ক্লাছৰ মাজত।
আৰু ইমান ভাল জাগাত থাকে, ইমান ধুনীয়া গছৰ মই গৈছ তি নহয়, কোন পাগল নেকি কোনোবা পাগলে এৰি দিব?
সেইটোয়ে বহুত ডাঙৰ ঘৰটো ইহঁতৰ দেখিছো বাহিৰেদি দেখিছো অকল।
এ পইচা থকা মানুহ আৰু কি এ।
উম তাকেটো। আৰু সেনকে ওলেও আহিছে সেনকে গেছেও।
ধ ধনী ঘৰৰ তাত জন্ম হৈ আহিম, চাই থাক। তই, দেখা পাবি দেই হুহু, উহ।
হুম হু হু গম পাইছো দে মই, অ। বেয়া চৰ্দি লাগছে মোৰ, এই ফেনৰ তলত ফেনখন স্পীড মাৰি থৈ দিওঁ না।
এই ইমান ব গৰমত কোনে কমত কমত ৰাখে খ চবে স্পীডতে ৰাখে গৰমখনত।
এ মোৰ ৰুমটো আৰু মস্ত ঠাণ্ডা না এচি থাকে মোৰ ৰুমত। এন এচিয়ান টাইপৰ মোৰ ৰুমটো।
অ, তোৰ চাগে এইটো পুতুককে হৈ যায় না? ইমান সেই নহয়, এ তৰ কাম নাই যা।
উম হেহে, এনকে নকবিচোন বেয়া লাগে মোৰ ৰহ হ হ হ। তেই।
সেইটো হয় কিছুমান পুতুককে তোৰ আমাৰ অভ্যাস কৰিলে বেছি হয়গে। আমাৰ সৰুৰ পৰা অভ্যাস আছে কাৰণে আমাৰ নহয়, ব আমা আমাৰ
উম, মোৰ হয় ইমান নাই না আমাৰ। আমাৰ সেইটো ঘৰতো নাছিলে ইটো ঘৰতে পতককে হৈছে। সেইকাৰণে আৰু ভাল নালাগে, অ।
মাত্ৰ তিনি মিনিট।
মোৰ এনেও সেই চাইনাচৰ প্ৰব্লেম আছে না এই সেইকাৰণে দিগদাৰ মোৰ ভালো নহয়। ঠিক নহয় মোৰ এনেকে, সেনেকাই থাকো।
টো বেমাৰ হলে বহুত দিগদাৰ আ আমাৰ আমাৰো আছ তিলে আমাৰ এইৰ এ নাকেদি পাইপ ভৰাই কিনে ভাল কৰিছে।
অ, অ, অ, অ, সেনেকে কৰিলে অ।
এ কৰে ভ
কেনে লাগব গম পাও কিন্তু নিজৰে কিবা ভাল নালাগিব এই হু।
বেমাৰ বেমাৰেই আৰু কি নহলে ঠাণ্ডা দিনত চাগে আৰু দিগদাৰ হয় ন?
অ হ'লেই আৰু দিগদাৰেই।
ঠাণ্ডা দিনত একদম যিমান পাৰা একদম নাকটো একদম যিমান পাৰা ধাকিয়ে ৰাখিবি হেলমেট পিন্ধাৰটোৰে।
কিবা বেলেগ শুনিছে ৰ।
হেই।
উপাই নাই না, এতিয়া হাৱা চাৱাৰ লাগিলি ইমান দিগদাৰ হয়। এটা নাক বন্ধ হৈ থাকে এটা নাক খোলা থাকে। উশাহ ল'ব নোৱাৰো ৰা ৰাতি ৰাতি শুব নোৱাৰা, চদিৰ বহুত বেয়া বস্তু হয় দেই মাত চাত বহি যায়।
উমঁ।
মাথা বিষাই, টোপনি লাগি থাকে।
টোপনিয়ে লাগি থাকে।
চৰ্দিৰ পৰা একদম কাণ চানো বন্ধ হৈ যায় ভাবচোন। এট মাজৰ মাজত-মাজত দেখি থাকি কিনে চবপিনৰ পৰা টান।
উমঁ' জানোঁ দিগদাৰ বহুত দিগদাৰ। এহ। এইকেইদিন ভোকে নালগা হৈছে মোৰ ভাত চাত খাব মন নাযায় হৈছে।
অঁ' সেই সেই সেইটো। এই যে এটা যে পাই হা' অতি হে বুলি। অটি তাৰপিছত এ ভিন বুলি।
কিবি সেই ঔষধ নেকি?
না-নাকত লগাই হা এনেকে।
অঁ।
দিবি নাকটো খুলি যায় ভাল। আমাৰ ই ৰিয়াৰো মানে এই তাইৰ আছে মানে প্ৰব্লেম।
উমঁ' তাইক ডাক্তৰ তাত লৈ গৈছা অঁ'।
তাপিছত মই ফটোটো দেখি দিম তই লগাবি ভাল হৈ যাব।
অঁ' হ'ব দে।
তাক- আৰু ৰ আমি আমাৰ বস্তম দেৰি হয়, এঘাৰটা বাজে আমাৰ।
বহুত দেৰি হৈছে নে।
উমঁ' নাই দেউতাই দেৰিকে আহে না আমাৰ।
অঁ।
তাতে দেৰিকে আহেনে একেলগে খাওঁ আমি।
আহিলে একে লগে খাওঁ।
অঁ।
আমাৰ শুনকালে হয় আৰু আমাৰ অলপ মান আৰে একঘন্তা পিছত মানে খাওৱে আৰু। ভণ্টি হেৰি থাকে না।
উম। ত' কালি আৰু হেৰি থাকে ক'বচোন, তাইতো এতিয়াও তাতে আছে ন'।
অঁ' আমাৰ সেইখনতে।
উমঁ' মোৰ কানখন খজুৱাইছে মষ্ট।
খজাবই এই চৰ্দি হ'লে। পুৰা একদম বেছি বেছিকে একদম ভিক্স লগাই থ নাকত একদম বাৰীৰে একদম ভিতৰ চিতৰ সোমাই মইতো সেনেকা কৰো তাৰ পিছত আৰাম লাগে এই হাঁহিছা
ধৰে কেনকে কৰা তয়
কোনটো লগা তই
এ কি বা এইটো আছে এ যোনটো এটা নৰ্মেল এটা আছিলে কি বা আছিল কিবা ভি দি আছিল ভি দি আছিল কিবা
অ গম পাইছো সেইটো নজ্বলেতো সেইটো ভাল হে
ভেপৰৱ নেকি কিবা এটা এনেকা আছিল
এইটো চকুত লগা লিও নধৰে ভাল
এ নধৰে যা চকুত লগা কথা কৈছা
মইচোন কিমান লগাও নধৰে একদমে
এই ৰাম মই নৰো এনকে বহুত ধৰে মোৰ
সেইটো বাচ্ছাৰ কাৰণে হয় এইটো ডাঙৰ নধৰে একো এফেক্টে নকৰে সেইকাৰণে
কিয় বা
ত এ একদম নধৰে একদম তই লগাই লগাই লগাই লগাই তোৰ হেবিট হৈ যাব চাবিচোন তই
অ সেইটো হয় কিন্তু মই বহুত একদম কমেই ল- বেদনা কৰে তেতিয়াহে যে লগাও
এই নাকেদি যে টানে সেইটো যে চাবি ৰিঙি যে থাকে এটা
চাবি ৰিঙত থাকে যে অ সেইটো মই আজিক লকে লগাই নাপালোঁ মই
সেইটো টান সেইটো টানবি সেইটো
উম সেইটো ভাল আৰু সেইটো জানো সেইটো আনিব লাগিব ৰ মই এনেই এই গ্লা হতৰ প্ৰব্লেম
উ অ আজি কি বনাইছে
অ মাংস আনিব বুলি কৈছিল নানি লাগে আজি
আমাৰ আনছি ৰ'
উম জ্বলে আছা
আৰু দিয়ক আপোনা এতিয়া আজি আপোনালোকে চাওঁক এতিয়া মই খাম আপনালোকে চাওঁক
এনেকা নকবি পেট ফুলব তৰ অ হয় জানো আপুনি খাক তইয়ো সেনে হৈছে আৰু
কেতিয়াবা মই তৰে খানা খিনি টানি লৈ আনি নিজে খাম
দুচককোৰে উম
বিচনাৰ ওপৰত উঠি যাম তাৰ পিছত একো কৰিব নোৱাৰা
উম, উম।
ক'ত আছে?
আমাৰ বাৰন্দাত।
চাপ মাৰি নিদিয়ে ন'।
নাই ইমান নোৱাৰে ন' সৰু হৈ আছে।
উম, ঠিকে হ'লে।
উম।
মা ইমান চকুত ধৰছে কিবা তেল সে কৰি আছে।
তেল, জ্বলা দিছি হপাই।
নাই, নাই, এই পিয়াঁজ হপায়।
ক'ত পিয়াঁজ হ'ব।
টো বহুত বেয়া পাওঁ এইটো চকুত যে ধৰে।
উম, গম পাইছোঁ।
পিয়াঁজ খাই ভাল পা না?
অ', ভালপাওঁ তো। আলু, পিয়াঁজ মজা লাগে খাই অ', ভাল লাগে কিবা। আৰু এই দালিত দিয়াৰ লগতে যে পিয়াঁজটো দিয়ে তেতিয়া বঢ়িয়া লাগে মোৰ।
দালিত দিয়া আগত পিয়াঁজ দি দিয়ে।
অ', বা দালিত দিয়াৰ আগতে এই মছলাখিনি বনাই ল নহয় জানো।
অ', অ', অ', অ', সম্ভাত নেকি? সম্ভাদ নেকি হা, হা, হা।
গোটেইখিনি মজা লাগে মোৰ পিয়াঁজ মষ্ট ভাল লাগে মোৰ পকৰীতে হওঁক য'তে হওঁক মোক
অ', মোৰো ভাল লাগে, মোৰো ভাল লাগে। বহুতে বেয়া পায় মই খাওঁ হ'লেও।
মই আলু, পিয়াঁজ চব খাওঁ কিন্তু মই চব্জিৰ বাহিৰে। বাকী চব খাওঁ।
উম, ময়ো কিছুমান খাওঁ একদম মানে যোনবোৰ ভাল লাগে সেইবোৰ খাওঁ মানে নাখাওঁ।
উম, মোৰো দে তয়ো একে কিছুমান বস্তুৱেই খাৱা। মোৰ দৰে একদম।
অ', মই চব বস্তু ভাল নাপাওঁ।
উম, সোৱাদটো কবাও নোৱাৰো না ইয়াতে আৰু। হৈছে নেকি দে দে।
উম, আৰু কৰিম পিছতকে ৰ'।
অ', হ'ব দে।